যা-
হেল্লৌ'
কি কৰিছা? বেয়া হ'ল।
হেল্লৌ'
শুনিছা নাই? মই শুনি আছো এ এনেই আছো।
অ' অকমান আঁতৰি আহা আকৌ ইমান হুলস্থুল কৰি আছে যে।
এই পোৱালিটো কামনো কি আৰু সন্ধিয়া পঢ়িবলৈ কৈছো ন নপঢ়ে গেজো কৰি আছে কি কৰি আছা?
দিনত দিনত পঢ়িলে চাগে।
ই ক'ত দিনত পঢ়িব। অ' ক'ত পঢ়িব পঢ়া নাই ইফালৰ পৰা ইফালে সিফালৰ পৰা ইফালে লৈ ঘূৰি ফুৰোঁতেই গৈছে।
অ'।
ভাত বনাইছা নেকি?
চা হেই নাই বনোৱা নাই মই চাহে খোৱা নাই তোমালোকে খালা নে কি।
চাহ খালোঁ তাৰপিছত এই ভাত খুৰীয়ে বনাই আছে মই নোৱাৰোঁ খুৰীহঁতে মানে ভাত চাত খাই যাবগৈ যে। অৰুণাচল। তাৰ পিছত খু -খুৰীহতে ব খুৰীয়ে বনাই আছে খুৱাই বোৱাই থৈ যাবগে আৰু।
অ' অ 'কি কি বনাইছে?
পেহিহতে, মাংস আনিছে খুৰাই তাৰপাছতে তাকে বনাই আছে। জ্বলা চলা দি পলাই গা বিষ মাৰিব গাই গা বিষ মাৰিব বোলে।
অ' তেহতৰ খেতি এদাই হ'ল নে কি?
আদায় আদায়। সিহঁতৰো আদায় হ'ল, মোৰো আদায় হ'ল, আজৰি আৰু এতিয়া।
এই তাৰ পৰাই খুৰা হঁতৰ মানে তোমালোক হেৰি শহুবুঢ়া হতৰ আদায় হ'ল‌ নাই?
নাই হোৱা ইিহঁতৰ আৰু এডৰা আছে।
অ' সিহঁতে ক'ত ৰুইছেনো ওচৰত ৰুইছে নে আঁতৰত?
এই আমাৰ ঘৰৰ পৰা আগলে যে পুল এটা যে আছে যে ৰামঞ্চৰ ফালে যে।
অ'
এই পুলটোৰ ওচৰতে ৰুইছে।
অ' অ'।
পেহীয়ে পেহী হতঁৰ ভালনে? লোকৰ লো কোৱা আধি নিজকেইটা নাই নহয়। অ এ নিজৰ নিজৰকেইটা নাই নহয় এই মা ভাগ অপাৰেচন কৰোতেনে পইচা নোযোৱা দেখি বন্ধক দিলো নহয়।
অ' অ'।
তাৰ পৰা অহা অহা বছৰতহে খুলিম এতিয়া সেই লোক আধিকে কৰিছো যিমানখিনি আছিলে চব বন্ধক দিয়া হ'ল যে। তাৰপৰা আকৌ এতিয়া ন কৰিলেও নহয়, নাখালেও নহয় যে সেইকাৰণে লোকৰ আধিটোকে কৰিছোঁ আৰু যেন তেনে চলি থাকিব কাৰণে।
অ 'অহা বছৰলৈ কৰিব পৰা হ'ব আৰু।
অ' অহা বছৰলৈ খুলিম হেৰি বন্ধকো দিলো আকৌ লোন এটাও ললো তা তথাপিও যেনে তেনে হে হৈ আহিলে আৰু। অপাৰেচন কৰি আনিলো আৰু মইও তেতিয়া বে মানুহজনী ভাল হ'ল অ' মইও তেতিয়া বেমাৰত পৰিলো যে। পইচা ধেই দৰকা হ'ল, মোৰ লগতে বিশ হাজাৰ মান টকাই গ'ল। তাৰ পিছত আকৌ মাৰ লগতো সে পঞ্চলিছ হাজাৰ ষাঠি হাজাৰ মান টকাই গ'ল। এতিয়া আয়ুস্মান কাৰ্ড থাক থাকিলে বুলি। উম এতি আয়ু্মান কাৰ্ড থাকিলে বুলিহে, আয়ুস্মান কাৰ্ড নথকা হ'লে আৰু গ'লহেতেন। টেষ্ট খোপা কৰোতেনে পোন্ধৰ হাজাৰ টকা আদায়।
আহ
আও অপাৰচন কৰোতেনে তাতো ত ত্ৰিচ অপাৰেচন কৰোতেনে এটা দুটা টেষ্ট নিদিয়ে নহয়, কিমান টেষ্ট দিয়ে আও।
অ গোটেই গোটেই বডিটোয়ে দিয়ে বুলি কলেও বেয়া নহয়।
উ সেইটোকে কৈছো প্ৰতিটোয়ে হেৰি দিয়ে যে। সেইটো কাৰণে আক।
অ
বাকী চবৰে ভালেই নহয়?
ভাল ভাল, তোমালোকৰ ভাল? নিজে উলিয়াই লৈছে নিজেও কোৱা
উম ভালে ভালে বৰ্তমান একো হোৱা নাই বাৰু মোৰ সেই এইকেইদিন গা চা মাটি চাতিবোৰ গাটো অলপ স্বাস্থ্যটো বেয়া জ্বৰ জ্বৰ লাগি আছে পুৰা।
অ
বাকী খেতি পথাৰ উঠিলে, দাদা কাইলে আহিম বুলি পৰহিলৈ ছুটি আছে কাইলে চাৰিটামান বজাত আহিব চাগে।
অ অ কিয় ছুটী দি ছুটী দিয়ে নিদিয়ে?
এদিন এদিন ছুটি, ম বুধবাৰে বুধবাৰে ছুটি থাকে। বুধবাৰে ছুটি থাকে কাৰণে মঙলবাৰে ৰাতি ৰাতি গুচি আহে আও বুধবাৰ দিনৰ দিনটো থাকে, তাৰপা আকৌ বৃহস্পতিবাৰ দিনা ৰাতিপুৱা চাৰিটা মান বজাতে গুছি যায় ছটা বজাত দিউতি পুৱাকে।
অ অ কি কোম্পানীৰ গাড়ী চলাই মানে।
কোম্পানী নহয় এই ড্ৰাইভিং স্কুল যে ড্ৰাইভিং স্কুলত মানে ল'ৰা ছোৱালী লগৰ গাড়ীপা ল'ৰা ছোৱালী বুলি নহয় আও যিমান মানুহ আহে সেইবিলাক গাড়ী চাড়ী শিকাব লাগে মাষ্টৰ মানে।
অ অ
তেনেকে সেই তাকে তোক তাকে তেনেকে চলি আছো, নাইবাতু কনো চলিবলে নহয়গেই দেখোন। আৰু লোনেই আছে তোমাৰ তিনিটা চাৰিটা যোৱাবই নোৱাৰে। দৰমহা এতিয়া এমাহ হোৱাই নাই নহয় এমাহ হ'লে হ'ব আও পইছা কিবা এটা পাব আও। মানে বিশ দিন বিশ দিনত জানো কিমান দিয়ে এতিয়া? কিমানকে দৰমহা পাতি দিছে মই সেইটোও নাজানো, এমাহ আৰু একমাহ হলে মানেহে গম পাম মোৰ দৰমহা কিমানকে পাব।
মুঠতে আছে নে আছে আও।
মুঠতে আছে মোৰ মুঠতে মই তেনেকে পইচা দৰকাৰ নহয় যে, সি সিয়ে চলাই বস্তু বস্তু সিয়ে আনে। আও কেতিয়াবা খুজিলে দিয়ে। মই মানে একাউণ্টত পইছাটো মোৰে সোমাব বাৰু এইবাৰ তাৰ একাউন্টতো নাই যে এইবাৰ এনেকোৱালে কেচ পইছা দিয়ে এইবাৰ আকৌ একাউণ্টত ঢালিব বুলি কৈছে।
একাউণ্টত দিলে ভাল দুটকা মান থবও পাৰি।
অ একাউণ্টতে দিয়ে। তাৰ একাউণ্ট মানে সেই মাজতে এটা খুলি দিছিলো কে আই চি লাগিলে খুলিবলে মানুহতো আহিবই নোৱাৰে, এদিন সিদিনকে থাকিয়ে যায়। তাৰাপা সি তেনেকে থাকিলে এইবাৰ আকৌ এটা হেৰিয়ত থৈ দিছো ডাক ঘৰত খুলি দিম বুলি ভাবিছো বুধবাৰে আহিলে মানে লৈ যাবগে লাগিব এ মানে কে আই চিটো অন কৰি আনিব‌গে লাগিব।
অ এ ডাকঘৰটো একাউণ্ট খুলিব পাৰে নহয় ছোৱালীৰ নামত এটা খুলি পেলাই এশ এশ জমা কৰি যাব পাৰাতো সপ্তাহত।
উ খুলি থোৱা আছে, তাৰপিছত এতিয়া তাকে জমা কৰিবলে যোৱাই নাই তিনিশ টকা এটাহে জমা আছে। পইচা পালে এবাৰ পাঁচশ মান জমা দিমগে নেকি, তেনেকে ভাবি আছোঁ নোযোৰে অ লোন কেইটা আছে যে।
নোজোৰে মানে সপ্তাহে সপ্তাহে সপ্তাহে এশ টকাকে থলোঁ এমাহত দেখোন চাৰিশ টকা কেতিয়াবা কেতিয়াবা দৰকাৰ হ'ব, সেইকেইটাকে আনি পেলাই কিবা এটা কৰিব পৰা হয়।
সেই তেনেকে নো এই, আমাৰ ছোৱালীৰ একাউণ্টৰ ফিক্স একাউণ্ট।
অঁ,।
মানে সেইটো কাৰণে তাইৰ ওঠৰ বছৰ পিছতহে সেই পইচাটো উলিয়াব পাৰিম।
অঁ অঁ।
অ, ম মই যে তোমাৰ কিমান দিন হ'ল পইচা থব পৰাই নাই নহয়।
অঁ হব লাগে অঁ মাজে মাজে। দুমাহৰ মোৰত হ'লেও পইচা পাঁচশ মান থ'ব লাগে।
এ আমাৰ নিচিনা মানুহে থম বুলি ক'লে পতককে নোৱাৰোগে মানে, কি? মোৰ অইনটো প্ৰব্লেম একো নাই লোন কেইটাৰ কাৰণেহে মানে তোমাৰ কেতিয়াবা টনা আজোৰা হৈ যায়গে। দাদা মানে কি এটা এটা ভালকে কাম নকৰে যে কেতিয়াবা ইয়াত এটা তাত এটা কৰি থাকে। বৰ দিগদাৰ অ। এবাৰ কৈছোঁ এবাৰ ভালকে এইটো ইয়াতে ওচৰতে ইয়াতে সোমাই থাক বোলো। পইচা পাই, মানে মানুহবোৰ মালিকবোৰ খেলি মেলি পইচা দিয়া আৰু পইচা নহ'লে দাদাত খং উঠে কাম কৰিবলৈ মন নাযায় মানে কাম কৰিব কেনেকে, দৰমহা কিটা হ'লে মানেহে ঘৰখন চলো তাৰ ওপৰতহে নিৰ্ভৰশীল। আৰু সিওঁ যদি পইচা কিটা নিদিয়ে আৰু সিওঁ যদি নাপায় লোনতটো কেনেকে দিবা খাম কেনেকে? সেই তেনেকুৱাই। অঁ সেই তেনেকুৱা এটা কথা মানে।
অঁ।
এইটো উপায়ো নাই কি কৰিবা আৰু তেনেকে বোলো চলি থাকোঁ তেনে তেনে।
মুঠতে এতিয়া আকৌ এনেকে চলি থাকোঁ বুলি ক'লে আকৌ ছোৱালী ডাঙৰ হৈ, হৈ আহিহি আছে খৰচ ক মানে বাঢ়িবহে।
কি কৰিবা নো এই দুবছৰ আৰু দুবছৰ দিন কষ্ট খাব লাগিব মানে লোনটো দুবছৰ দিন মাৰিব লাগিব। তাৰ পৰা লোন চোন নলওঁ আও। এৰি দিম আৰু লোন চোন ছোৱালী নামত
লোন লোৱা হেৰি কি কয় উ নিমখ তেলে ভাত খাই থকাই ভাল।
উম সেইটোকে কৰিম মই এতিয়া নলম বুলিয়ে ভাবিছিলোঁ নলম বুলি এৰিলোঁ। এ গোটৰ পৰা নললোঁ নহয়। উপায় নাইকিয় হয় লাষ্টড মই এক্সি বেংকৰ পৰা লৈ ল'ব লগগীয়া হ'ল গম পোৱা নে।
অ।
সেইটো কাৰণে মানে বহুত প্ৰব্লেম আকৌ সেইটো সেইটো দাদা এতিয়া বাইক লাগে বুলি কয় উৎপাত কৰি আছে তাৰপাছত আৰু এটা লৈ ল'ব লগীয়া হ'ল মই। মানে পইচা অলপ জমা আছিলে। আকৌ সেইকেইটা পইচাই সেই বাইকখন নহয়গে। বা। আকৌ পইচা কিান অকণমান ধাৰো আছিলে। খুচুং খাচাং ধাৰ মানুহবিলাকক নিদিলেও নহয়। এ লৈ ল'ম বোলো যি যি হয় হ'ব, এমাহে এমাহে দিব লাগিব ধাৰ কেইটাক হ'ব আকৌ ঘৰৰতো অকণমান বহল আৰু ঘৰ তুমি দেখিছা দেখোন কেনেকে অৱস্থাই নাই।
অ এতিয়া বহল কৰিলা বুলি কৈছে নহয়।
অ এতিয়া সেই ঘৰটো মানে যিমান যি হ'লেও এতিয়া আলহী এটা আহিলে মানে পা পাক ঘৰটোলে ডাইৰেক্ট সোমাই যাব নেলাগে আৰু বাহিৰ ৰুমতোহে বহিব। খাবলে-দিবলে মানে জেগা অকন হ'ল মানে সেই তেনেকুৱা নিচনা।
আমাৰ মাৰ লগত লোৱা আওঁ, কিমান দিন আছে?
এবছৰে আছে দেখোন মা ভাগৰ যেতিয়া আদায় হ'ব, ময়ো সিমান তেতিয়াই আদায় হব।
সেইটো কিমান দিনীয়া আছিলে ডেৰ বছৰ নে দুবছৰ?
দুবছৰীয়া নহয় জানো?
দুবছৰ, এবছৰ গ'ল জানো? এবছৰে যোৱা নাই দেখোন?
এবছৰ যোৱা নাই, এতিয়া তোমাৰ অক্টোবৰত এবছৰ যাব হে।
অ',
এতিয়া হেৰি হৈছে হে জুলাই হৈছে হে আগষ্ট, ছেপ্তেম্বৰ, অক্টো অক্টোবাৰ, আওঁ তিনিমাহ দিলে এমাহ হ'ব।
এবছ-এবছৰ হ'ব, আৰু এবছৰ গোটেই পাতে আছেই।
গোটেই পাতে আছে তাকে হেৰি উম, জানুৱাৰীলৈকে দিম নেকি, দি পেলাই কমি আহিব নহয়, পইচাটো। তাৰপা গোটাকে মাৰি দিম, মানে এনকে ভাবি আছোঁ। যদি ভগৱানে মিলাই গে, ধান-চান বিক্ৰী কৰি অ'ধান-চান বিক্ৰী
এ, মাৰি দিলে ভাল।
অ' ধান-চান বিক্ৰী কৰি হ'লেওঁ, মানে মুৰ্গী-চৰ্গী হাঁহ-চাহ বিক্ৰীও কৰি হ'লেওঁ, মানে বিকি শেষ কৰি দিম মানে।
অ',
এতিয়া, পইচা যদি দাদা যদি এতিয়া যদি কমপ্লিট লিবলৈ পাই থাকে, এতিয়া ঘৰত টনা আযোৱাকে চলিম। দহ হাজাৰ, দহ হাজাৰ কে মাৰি দিম বুলি ভাবি আছোঁ কি হয়।
অ', দহ হেজাৰ নহ'লেও পাঁচ, পাঁচ হেজাৰ বা ছহেজাৰকে মাৰি গ'লেও বহুতখিনি কমে ন?
উম, তেনেকে ভাবি আছোঁ, কি হয়।
অ',
আইয়, মাথা- চাথা বেয়া হৈ গৈছেগে অ' কি বুলি ভাবিছা?
উপায় নাই, আমাৰ দু আমাৰ এনেকুৱা দুখীয়া মানুহৰ চাগে বহুত চিন্তা।
ৰাতি টোপনিয়ে নাহে, কেতিয়াবা মই লোন কেইটা আদাই কৰি ল'ব পাৰিলেওঁ ভাবিছোঁ মানে যদি ভগৱানে কৰে, তিনটা কিস্তিকে এমাহত দিম বুলি ভাবি আছোঁ।
অ' অ'
লাগিলে মই নোখোৱাকেই থাকিম, দাদাকো কৈছো অলপ ভালকে কচ ষ্ট কৰ তিনটা কিস্তিকে দি হ'লেও হেৰি কৰিম মানে মৰাম বুলি ভাবি আছোঁ।
অ',
এই, এতিয়া আঘোণতো ডাঙৰকে সকাম কৰিব লাগে গম পোৱা নে, গাহৰিৰ লগত মই পইচাহে গুচোৰাব পৰা নাই, গাহৰি এটা আনিবই লাগিছিল এতিয়া অহা মাহলে গাহৰি এটা আনিব পাৰোঁ নে নোৱাৰোনে, ভগৱানেহে জানে আৰু।
কিহৰ সকাম?
এই মৰা সকাম বুলি কয়, ডাঙৰকে কৰে পিঠাগুৰি, চব্জিৰ লগত কৰে আমাৰ দেউৰী মানুহে। ৰাত এতিয়া সেইটো হেৰি কৰিলে মানে হে তোমাৰ অকনমান পাতলা হ'ব আৰু।
অ' অ'
মুৰ্গী-চৰ্গী চব আছে, মোথতে সকাম কৰিবহে লাগে।
গাহৰিটো কে কিনিব লাগিব।
গাহৰিটো কিনিব লাগিব, গাহৰিটো মানে মই ভাবিছো এতিয়া ভাদ মাহতো ভাদ, আহিন- কাতি তিনিমাহ যদি পুহি দিওঁ গাহৰিটো- তোমাৰ তেতিয়া মানে হেৰি হলে আঘোণলে ডাঙৰ হৈ যাব, তেতিয়া আঘোণতে- কৰি পেলাব পাৰিম মানে এতিয়া ইমান পইচা খৰচ নহয়, মই এতিয়া কি কৰোঁ জানো? চাই লওঁ, যদি হেৰি হয় পয়ত্ৰিশ মান টকা দি পেলাই গাহৰি পোৱালি এটা আনিম নেকি?
পাঁচ হাজাৰ মান ল'ব হ'বলা, ক'ত পঁয়ত্ৰিশ হাজাত পঁয়ত্ৰিশত গাহৰি পায়।
আজিকালি গাহৰি দাম কমিলে নহয়, কমিলে অঁ।
হ'ব দিয়া নহ'লে মই চাহ বনাওঁগে।
অঁ অঁ ফোন কৰিবা পিছত মাজে-মাজে।
অঁ অঁ হ'ব দিয়া।
অঁ অঁ।